হেল্ল'
কি কৰিছা
হেল্ল'
হেল্ল'
হেল্ল'
অ শুনি আছ নে?
শুনিছ নে নাই?
অ শুনিছো শুনিছো। ত তুমি শুনিছানে?
অ তোমাৰ মাতো তোমাৰ মাতো অহা নাই অকন ফাটি ফাটি আহিছে অকনমান জেগাটো চেঞ্জ কৰা না।
হেল্ল'
মাতটো ফাটি ফাটি আছে অকনমান জেগাটো চেঞ্জ কৰা।
হেল্ল'
তোমাৰ মাতটো ফাটি ফাটি আহিছে।
হেল্ল' হেল্ল'
হেল্ল'
ল্লো
তোমাৰ মাতটো ফাটি ফাটি আহিছে অ।
হেল্ল' দো
আমাৰ মাতটো ফাটি ফাটি আহিছে অকণমান জেগাটো চেঞ্জ কৰা। বুজিছানে?
হে হে
জেগাটো অকণমান চেঞ্জ কৰা মাতটো ফাটি ফাটি আহিছে তোমাৰ।
অ ফিলদৰ এতিয়া ভাল আহিছে নে?
অ এতিয়া আহিছে শুনিছনে নাই তুমি?
অ শুনি আছো শুনি আছো। কোৱা?
কোৱা ভাত পানী খালা?
খালা খালো। তুমি খালা?
অ মোক খোৱা নাই খাম হে।
ৰি ছাবেলিং
যি গৰম পৰিছে ভাত পানী খাবলৈ মন যোৱা নাই। হেল্ল'
ক এতলত
যি গৰম পইছো বোলোঁ ভাত পানী খাবলৈ মন যোৱা নাই।
বুজ নাই।
মানে যি গৰম পৰিছে।
অহ অ হয় হয় এই গৰমখনত এইটো গৰমত কেনেকুৱা আপোনাৰ?
সেইটোৱে ভাত পানী আও একদম কৈছো নহয় জুই ওলাই আছে।
তই এৰি দে
খালা নাই তুমি?
আৰু বাকী খব খাতি।
খালে নে নাই ভাত।
খালো খালো, জাষ্ট অলপত আগত খাইছো। আজি বন গাহৰি গা গা গাহৰি আনছিলে আজি।
অ গৰমত গাহৰি।
সেই খাইছো আৰু।
বঢ়িয়া।
অহ
অ, অহ।
ওহু।
গাহৰি কেজি কেনেকৈনো তাত?
আমাৰ ইয়াত ধৰা আধা কেজি দুশ বিশ টকা লয়।
আচ্ছা।
চাৰিশ চল্লিশ টকা কেজি। হেল্ল'।
ঘৰত আছে নে নে।
নে তেতিয়া।
এনেই কি কৰিবা শুই আছো।
হে।
শুই আছোঁ কি কৰিবা নো ইমান গৰমখনত।
অহ। ক'তো ঘূৰা ফৰা প্লেনিং নাই নেকি?
অহ ঘূৰা ফুৰা ঘূৰা ফুৰা পোন্ধৰ তাৰিখ মানে যাম।
অ আমি ভাবি আছো পোন্ধৰ তাৰিখে মানে।
হয় নেকি।
হয়, হয়।
মই পোন্ধৰ তাৰিখ মানেহে যাম চাগে।
অহ অহ, ক'ত ক'ত যাম বুলি ভাবিছা এনেই।
হা।
ক'ত ক'ত যাম বুলি ভাবিছা এনেই।
মইতো তোমাৰ হেৰিত যাম এইটো শ্বিলং যাম চাগে।
শ্বিলং।
গম পাইছা।
অ অ পাইছো পাইছো।
অ এই মই শ্বিলং যাম চাগে, তাৰপিছত শ্বিলঙৰ পৰাই ক'ত যাওঁ আৰু নাজানো।
অহ একেই। আমি টাৱাং ছাইডে যাম বুলি ভাবিছো, আমি টাৱাং ফালে যাম বুলি ভাবিছো টাৱাং।
ঔ টাৱাং যাবা।
বাকী আৰু এইফালে আমাৰ পাৰ্টনাৰশ্বিপ কেইটামান আহিছিল মানে আজি কথা পাতি গ'ল। জো চাই গ'ল বাৰু মনে কৈছে পাটনাৰ কেইটামান আহিছিলে বোলো আজি। ঘৰত আমাৰ জেগা চাই গৈছে ইয়াত মানে হেৰি ফাৰ্ম খুলে লে বোলে যে।
অঁ
সেইকাৰণে মোৰ পাৰ্টনাৰশ্বিপত সোমাই গৈছো বাৰু।
উম ঠিক আছে, এনে টাবাং যাব গৈ ন।
অ‍ঁ টাৱাং অঁ।
বঢ়িয়া। মইতো তোমাৰ যাম চাগে, এ পোন্ধৰ তাৰিখ মানে যাম হেৰিলে। এইটো কৈছিলো ন। শ্বিলঙত যাম চাগে পোন্ধৰ তাৰিখে মানে।
সেইটা বত।
শ্বিলং শ্বিলং।
অ আচ্ছা আচ্ছা একেই যে আমাৰ লগৰ কেইটামান আহিলে মান আকৌ বিজনেছো কথা কৈছিলো মই তোমাক যে।
অহ।
তাকে চাই মানে চাই গ'লি আজি আৰু।
অ আচ্ছা।
তাকে মানে পুখুৰীৰো খান্দি মানে খান্দিম বুলি ভাবিছো আৰু দেই।
উম
কন মাছ মাছ মানে ধৰা তোমাৰ এই কচ মাছো নেৰো আৰু মানে। চন্দা মাছ এইম আৰু এইফালে বোলে দুখ সোনকালে ডাঙৰ হৈ পেলাই বুলিলে মাজে খাই পেলাই বোলে ই মানে শুনিছো মই অ।
তা পা
মানে কেনেকুৱা পুখুৰীটো ওপৰে চাং দি পেলাই মানে আৰু কেনেুৱা ব্ৰইলাৰ ফাৰ্ম এ ব্ৰইলাৰ ফাৰ্মখন তাৰ ওপৰে খুলিম মানে।
অ ঠিকেই ঠিকেই ভাবিছা।
মানে এতিয়াজ এতিয়া বাবা মাহতব ওপৰতটো ইমান ষ্ট্ৰেচটো দিব নোৱাৰি ন নিজে কৰিব লাগিব যি কৰা।
হয় হয় নিজে কজি
নিজে কৰিব লাগিব। কিবা এটা কৈছা ন নিজে ভাবি চিন্তি ভালকে কৰিব লাগিব।
উম।
পাপা মাহঁতক তুমি কিমান হেৰি কৰিবা হয়।
ধৰা তুমি যে মোৰ নি নিজে হেল্ল
কোৱা শুনিছেনে?
অকলে আছোঁ। তুমি শুনিছা নে?
অ শুনি আছো কোৱা?
নহয় এতিয়া দুটা মানৰ কিমান হেৰি কৰিব ন হয় নে নহয় নিজেও কিবা এটা কৰি খাবই লাগিব। নিজে কৈছো কিবা নহ কিবা এটা কৰিব লাগিব নিজে।
অ কৰিবই লাগিব পাপা মাহঁতেক ইমান হেৰি কৰি থাকিব নোৱাৰি নহয়।
সেই আজিকালি কৰিবলে বিজনেছ সৰু গ'লে কিমান বিজনেচ আছে সৰু সুৰা হয়নে।
কাৰ
মই কৈছোঁ বিজনেছ কৰিছো।
অ বিজনেছ।
হয়। কৰোঁ গ'লে কিমান হেৰি কাম আছে ধুনীয়াকে আমি ধৰক এতিয়া আমি বস্তু বিলাক বুজি নাপাওঁ না মেইন কথা সেইটোহে প্ৰব্লেম হৈ গল এতিয়া।
সেইটোৱে বুজি পোৱা হ বুজি পাব লাগিব ব বস্তুবলাক কেনেকুৱা ক'ত কি সেই কৰে। তাৰপিছতে বস্তুটো মানে হেৰি কৰিবলে ভাল আৰু।
ঔ
অহ কোৱা শুনি আছো?
মানে ধৰা এতিয়া যিকোনো ব্যৱসায় এটা কৰিবৰ কাৰণে তোমাক এটা গাইড দিয়া মানহ লাগিব হয় নে নহয়।
অহ সেইটোৱে যেনেকে এতিয়া পঢ়াৰ সময়ত যেনেকে শিক্ষকটো মেইন।
হম
হেল্ল'
হেল্ল' শুনি আছো, শুনি আছো। কোৱা?
অ সেইয়া পঢ়া ক্ষেত্ৰত যেনেকে শিক্ষকতটো মেইন তেনেকেই আৰু। গাইড দিয়া মানুহ এটা দৰকাৰ প্ৰথমতে যদি কাম।
যিকোনো তোমাক গাইদ দিয়া মানুহ টো লাগিব ন।
কোন কোন তোমাৰ হেৰি বিজনেচত লাগে।
হেল্ল'
কি ক'লে আপুনি
মানে কোন কোন কিমান ল'ৰা আছেনে এক্সট্ৰা
অ লৰাইছো অ
তাও
লৰা লৈছোঁ, ছোৱালী যোৱা নাই ছোৱালীওললে দিগদাৰ মানে অকম।
দিগদাৰ ওজাই ওজাৰ পাজৰে এনেকে পুখুৰী চুখুৰী আছে নে নাই?
অ মই তাক মানে খান্দি
হেল্ল'
ন।
হেল্ল'
অ শুনি আছোঁ। কোৱা?
হেল্ল' শুনিছেনে? মাতটো কোনোবা সময়ত যে ৰৈ যায়।
অ কিবা এটা প প চাৰফাৰ প্ৰব্লেম দি আছে চাগৈ।
হ'ব পাৰে।
বুজিছা
অ মানে ওচৰে পাজৰে এনেকে পুখুৰী চুখুৰী আছে নে নাই।
দা আছে ইআম।
অ ওজৰে পাজৰে এনেকে বতাহ চতাহ দি থাকে নে?
হে হে
ওচৰে পাজৰে এনেকে বতাহ চতাহ দি থাকে নে?
অ দিয়ে দিয়ে গছ পুলি ৰুৱা আছে ন তাত চাৰিওফালে মানে গছ ৰুই দিয়া আছে।
আচ্ছা যোৱা নে, নাই যোৱা নে নাই? পুখুৰীটো ওচৰ ফালে মানে বতাহ চতাহ লবলে।
এই যাও যাও আমি তাতে গা ধো নহয়।
অহ। গা ধোৱা ন, আমাৰো আমাৰো আছে গা ধোৱা সেই এটা।
লেতেৰা পানী যে নকৰে যে । পুৰা একদম পিয়'ৰ বগা।
তাত চুলে গা ধো মানে মো।
আত্চ্ছা।
তাকে ভাবিছো তাত তাত ব্ৰইলাৰ ফাৰ্ম খুলিলে কথাটো কথাটো বেয়া হ'ব নেকি ন।
উম পুখুৰীটো ওচৰতে।
অ মানে নহয় পুখুৰীটো ওপৰত মানে।
বকো অ পাৰা যায়। বেয়া নহব মানে অকনমান ভালকে বনাব লাগিব।
হয় থাকিম।
অকনমান ভালকে কৰিলে
হেল্ল' হেল্ল'
অ কোৱা শুনি আছোঁ?
নোৱাৰোঁ এইফালে বাকী ষ্টক মাৰকেট তুমি শিকিছা নে বাৰু?
হা হা হা।
ইষ্টক মাকেটিংটো।
অ এইটো মানে ট্ৰেডিংটো মানে কৰিয়ে মানে কৰি আছানে কি আও শিকি আছো আও।
মানে এইটো মোক বুজাব পাৰিবা নেকি মানে কেনেকে কয় মানে ভালকে মই নাজানো মানে বস্তুটো।
বস্তুটো বস্তুটো মানে কি জানা বস্তুটো মানে এটা মাৰ- কেট থাকে। মাৰ্কেটটো মানে বহুত বেলেগ বেলেগ মাৰ্কেট থাকিব, আমাৰ ইণ্ডিয়া কাৰেঞ্চিৰ মাৰ্কেট আছে। মানে বহু টাইপ মাৰ্কেট আছে।
মান বহুত ধৰণ বেলেগ বেলেগ মাৰকেটিং আছে। যেনেকে ধৰক
অ বহুত বেলেগ বেলেগ মাৰ্কেটিং আছে, এতিয়া এতিয়া চোৱা কিছুমান এতিয়া বহুত এতিয়া আইডিয়া কোম্পেনী এনেকুৱা বহুতটা কোম্পেনী আছে ন মাৰকেটবিলাক তেনেকে বহুত আছে এতিয়া মানে মাৰ্কেট বিলাকত মানে ডলাৰ চিষ্টেমত মানে পইচাটো হেৰি কৰে।
হয়।
হেলো!
হেলো!
শুনি আছানে?
শুনি আছো শুনি আছো কক কক
মানে পইচাটো মানে ডলাৰ হিচাপত মানে ইনক্ৰিজ কৰে মানে এতিয়া ক্ৰিপট'কাৰেঞ্চি আছে। তেনেকে মানে আৰু এতিয়া চাৰ্ট পেটাৰ্ণ বিলাক জানিব লাগে বিশেষকে। তাকে জানিব পাৰিলে মানে তেতিয়া কেণ্ডেল ষ্টিক মানে কেতিয়া আপ হ'ব কেতিয়া ডাউন হ'ব মানে ভালকে জানিব লাগে।
গম পাইছা।
এইটোও মানে মানে কবাত কবাত শিশু যাব পাৰি ন মানে
এটো আছে এইটো এই মোবাইলতে আছে মোবাইলত অনলাইন অনলাইন মই লিংক দি দিম তাত বুলি আছে যেতিয়া তেতিয়া এপ্লাই কৰি ল'বা ক্ৰ'ছত তাৰ পিচত আ, মানথলি পইচাটো দিব লাগে আৰু ক্ৰছটো শিকি লবা শিকি লবাপিলে ট্ৰেডিংটো ঘৰতে হেৰি ক কৰিব পাৰিবা এনেই মানে লেপটপ চেপটপ থাকিলে ভাল মোবাইলত অক অকণমান মানে বিলাক জানিবলৈ অকণ হেৰি হয়।
দিগদাৰ ন।
তেতিয়া নিজৰ বাজেট মিলাই পেলে আ টেন দলাৰ মান দিপজিত কৰিবা মানে কিমান পাঁচ হাজাৰ মান দিপজিত কৰিবা দিপজিত পাছত তেনেকে ওলাই থাকিব।
অ', তাকে ভাবি আছো মানে এবাৰ শিকিলব পাৰিলে ভালেই হয়নে।
এতিয়া মানে শুনা এতিয়া তুমি ধৰি লৈছোঁ পাঁচ হাজাৰ মান যেনিবা ডিপ'জিট কৰিলা।
অ।
ডিপজিত কৰা পাছত মানে তোমাৰ তোমাৰ দিনে চাৰিখ পাঁচশকে ওলাই থাকিব।
অ'। অ' বুজিছো বুজিছো ময়।
অ' হেতো মানে পাঁচ হাজাৰ টকা ডিপজিত কৰিচা তোমাৰ লাইফ টাইমৰ কাৰনে যদি ভালকে যদি অকন ন লাইফ টাইমৰ কাৰণে তুমি সেই মানে পা‍ঁচ হাজাৰ টকাট ইনভেচ কৰিছিলা নহয় তাৰ পৰাই তোমাক প্রতিদিন এনে পাঁচশ চাৰিশ মানে ওলাই থাকিব।
আকৌ তোমাৰ ভালেই কৰিব গ'লে ন।
অ', বস্তুতটো ভালেই বস্তুটো অকনমান মানে কিটি কেল আৰু অকমান শিকিব মানে বুজিব লাগিব। মানে চাৰ্ট হক। তাৰ পিছত তোমাৰ কেণ্ডেলষ্টিক হক মানে এইবিলাক জানিব লাগিব আপদাউনৰ হক এইবিলাক জানিব
মানে একো নাজানাকে মানে কৰিলে মানে দিগদাৰ হ'ব আৰু হয় নে।
অ' দিগদাৰ তুমি পাঁচ হাজাৰ টকা লগাবা নহয় তোমাক এক মিনিটতে চোনা লাগি যাব।
হয়-হয় বুজিছো বাৰু কথাটো ময়।
সেইটোৱে এনে দেখিছা চাগে ন বস্তুবিলাক ট্ৰেডিংটো কেনেকুৱা।
বাৰু ঠিক আছে ন মই পিছত ফোন কৰিম আপোনাক।
অ', হ'ব-হ'ব-হ'ব।
অ'। দিয়া-দিয়া ঠিক আছে ন।